হেল্ল'।
হেল্ল'।
উম কৰহয়।
কি কৰিব লাগে ন মই একোৱে বুজি পোৱা নাই।
নাজানো কিবা মানে এনেকা ভাল টপিক এটাত কথা পাতিব লাগে বোলে আৰুি যিমান ভাল টপিক হয়। সনে ভালকে দিয়ে বোলে ত' কিবা এটা টপিক ওলোৱা আৰু কি কৰিছা।
মই এতিয়া এনেই আছো বাৰু তুমি।
মই এ আছো।
এইবিলাক ৰেকৰ্ড হয় নি কল বিলাক।
হয় চাগে নাজানো।
উম কিমান টাইম পাতিব লাগেনো।
দহ মিনিট। কিবা এটা কিবা কিবা এটা টপিক কোৱা। উম।
কোৱাচুন তুমি।
এতিয়া এতিয়াও কি কৰি আছা।
এতিয়া একো কৰা নাই এনে তুমি।
মই এনেই আছো বাৰু।
তুমি ইণ্টাৰ্নশ্বিপ কৰি আছা নেকি।
উম ইণ্টাৰনশ্বিপ কৰি আছো।
অঁ আজিৰ পৰা মোৰো ষ্টাৰ্ট হৈছে।
অঁ তোমালোকৰ কি কৰাইছে ইণ্টাৰ্ণশ্বিপত।
আজি ইণ্ট্ৰডাক্টৰী ক্লাছে আছিলে।
অহঁ।
এইবিলাক কিবা কিবি হ'ল আৰু মানুহ আছে অলপ।
বেলেগ বেলেগ ইউনিভাৰ্চিটিৰো আছে ন অকল আমাৰ।
নহয় মই মাধৱদেৱ ইউনিভাৰ্চিটিতহে কৰিছো। মাধৱদেৱ ইউনিভাৰ্চিটি অ ইয়াৰ। ষ্টুডেন্ট আছে তাৰ পৰা ঢকুৱাখানা কলেজৰ আহিছে আৰু লগ আমাৰ কলেজৰ আমি টটেল চাৰি জনী আছো।
কৈ
এই নিবেদিতা লিচা আৰু পূজা এইকেইজনী
অ আচ্ছা তাৰপিছত টপিক কি হয়নে তোমালোকৰ?
হেৰি কি বায়' ৰিচৰ্চ মেনেজমেণ্ট
আহ,
তোমালোকৰ?
আমাৰতটো ভিলজ আমাৰ জানো ইমান ভাল লাগি। মানে আমাক কাৰণ আমাৰ মানে বেলেগ বেলেগ জেগাত লৈ গৈছে ভিলেজ বিলাকত ফু মানে আমি ফুৰিব পাইছো মানে,
অঁ
ত আমাক বেলেগ বেলেগ ভিলেজত লৈ গৈছে ন।
দেখিছো ভিডিঅ' ফটো বিলাক
আমি যে ভাবাই নাছিলো যে লক্ষিমপুৰতো ইমান ধুনীয়া ধুনীয়া জেগা আছে বুলি আমাৰ ফাৰ অ ফাৰ দি ত ইনট্ৰড ইট্ৰডকটৰি ক্লাছ হল। তাৰপিছতে দিনা আমাৰ মিউজিয়াম অকমান চাফা কৰালে
উম
তাৰ পিছত আমাক নাৰ্চাৰী এখননে লৈ গ'ল।
অ ফুৰাইছে মানে ওচৰতে
অঁ ফাৰ্ষ্ট দিনা ছেকেণ্ডৰ দিনা ওচৰতে লৈ গ'ল আৰু তাতে ওচৰতে নাৰ্চাৰী আছিলে আাৰ ত কাটিং চিং কিবা কিবি শিকালে। ত তাত ফুল বিলাকি পাকিবি কাল সেইটোও গ'ল ত আমি চৰ্দিনা গ'লো তেতিয়া আমাক লৈ গ'ল অঁ উ এটো এগ্ৰিকালচাৰ কিবা ৰবা। উম এগ্ৰিকালচাৰ কেন্দ্ৰ কিবা এটা আছিলে মানে।
আহঁ
এত এগ্ৰিকালছাৰেল ৰিচাৰ্চ ষ্টেচন লৈ গল
অঁ
ইমানেই ধুনীয়া জেগা।
উম ত এইটো তোমালোকক সিহঁতে নিজে লৈ গৈছে। নাই তোমালোকে নিজে যাব লগা হৈছে?
মানে উ ছাৰে নিজৰ এটা গাড়ী লৈ লয়। তাৰপিছত তাত যিখিনি য স্কুটি নাই কিবা নাই সেইখিনি যায় আৰু তাৰপিছত আগদিনে আম যাওঁ নিক নকে বেছি বেছি দূৰ নহোৱা নাই। এনেকা দুই কিলোমিটাৰ তিন কিলোমিটাৰ দূৰতহে আছে। আছিলে মানে সেইটো বস্তুতটো সেইটো বস্তু তাৰপিছত আমাৰ নেক্সট দিনা কিন্তু দূৰত লৈ গৈছিলে ছয় সাত কিলোমিটাৰ দূৰত।
অঁহ্‌
এখন গাওঁ আছে মানে ইমানে ভিতৰৰ জেগা, তাত মানে আমাৰ ছাৰে কৈছে, তাত মানে এতিয়া চাৰি -পাঁচ বছৰ আগত একোৱে নাছিলে বোলে। লেটিং এটাও নাছিলে মানে আৰু বানপানীয়ে গোটেই ডেষ্ট্ৰয় কৰে, তাৰপিছত উম, বানপানীয়েটো মানে ডেষ্ট্ৰয় কৰে, তাৰপিছত মানুহখিনি য'তে -ত'তে ঘুচি যায়। তাৰপিছত আকৌ বা বানপানী খটম হোৱাৰ পাছত আহে। আকৌ ঘৰ বনায় আকৌ থাকে, আকৌ বানপানী হ'য় আকৌ গুচি যায়, আকৌ গুচি যায়, আক্ কৌ আহে ঘৰ-চৰ বনায়। তাকে তেনেকা হৈছিলে। ত ছাৰে, আমাৰ ছাৰে আৰু আমাৰ যোনটো হেড পৰিছে এণ্টাৰ্ছিপ তেওঁৱে মানে বহুত, তাত মানে হেডদাডবমেন্ট আনিছিলে বাৰু সেইকাৰণে আমাকো লৈ গৈছে দেখাবলে। ৰাস্তাটো ইমানে বেয়া মানুহ ৰাস্তাতে পৰি মেলি গৈছে। যে আমি আমিৰ মই পঢ়া নাই বেলেগে পঢ়িছে।
এতিয়া বহুত বানপানী হৈছেটো ন' লখিমপুৰৰ কোনোবা চাইডে।
তাত, তাত এতিয়ালৈকে হোৱা নাই বাৰু পিছফালে ঘৰ, ঘৰৰ পিছফালে কেইটা হৈছে।
অঁ, অঁ
পিছফালে -চিছফালে হৈছে অলপ -চলপ কিন্তু এতিয়ালৈকে মেইন তাত বেছিকে হোৱা নাই। সেইখিনি গাৱঁৰ মানুহ দেখালে আমাৰ তে- তেনেকে সেই গাওঁখনত অকন ফুৰিলো আৰু খোজ-খোজকাঢ়িমেলি তাৰ পিছত আমা--আমাৰ ফাষ্ট দিনাৰ দিনা ফাষ্টডে ইনটৰডাকচন ক্লাচ হল না। আমাৰটো তাতো হেৰি, ৰেষ্টুৱেণ্টত টেনত-ছাৰে আমাক ফাষ্ট ইয়েত খি, খিচিৰি খুৱাইছে হাঁ নিজে।
ওঁ
তা পিছত, সিদিনা যিদিনা ভিলেজত গ'লো সেইদিনা ছাৰে মিনি কৈ মেলি মানুহ বিলাকক পিক্‌নিক্‌ খোৱাম বুলি লৈ গৈছিলেটাত। আৰু আইছমি আমিয়েই নিজে খাব লাগিব চাগে ন'? কিন্তু ছাৰে নিজে। বজাৰ কৰি মেলি লৈ গৈ মেলি আমাক আকৌ, সিটো তেওঁক খিচিৰি খুৱাইছে। গাঁৱৰ মানুহে বনাই দিছে। গাৱঁৰ মানুহে মানে? ছাৰক বহুত ভাল পায়। যেতিয়া ছাৰে কথা খিনি কৈ আছিলে অঁ--গাঁৱৰ বুঢ়া মানুহ এজন আছিলে যে যোনে ছা, ছাৰক ভালকে পাইছিলে আৰু তেতিয়া সময়ত। ত, তেওঁ কান্দি আছিলে।
অঁ-তোমালোকে কিমান দিব লগা হৈছে হেৰি ফিজটো মানে?
ওৱান থাউেজেণ। ওৱান থাউজেণ অঁ।
আমাৰ এইটতিন হান্ড্ৰেদ।
আ--হ
অঁ বুক্‌লিছ্‌ এইখন।
বহুত লৈ যায়। ফিফ্‌টিন হান্দ্ৰেড লোৱা হ'ল'ও হয়। হয় নাই?
অঁ, অঁ--আৰু আমাৰ, আমাৰ কিন্তু ইন্টেণশ্বিপ কৰা যেন লগাই নাই। ফুৰ, ফুৰি আছো গোটেই আজিও, আজিও ক'ত গ'লো? আজিও হেৰিছ বাছ ষ্টেচনত এক্সিবিচন আছিলে, সিদিনা গৈছিলো যে তাত মাতিছিলে। কৈ - এক্সিবিচন আছিলে গোটেই কেইটাক লৈ আহিবা বুলি
তোমালোকে হেৰি তালেকে কেনেকে যোৱা? কিহত যোৱা মানে?
স্কুটি আনিছো আমি ঘৰ্‌পা।
অঁ ভালেই কৰিছা নহ'লে দিগ্‌দাৰ হ'লহেঁতেন।
ওম স্কুটি আনিছো কাৰণেই ইজি হৈছে আৰু বাকি অওঁম চাৰি, পাঁচ ছয়জন মানৰ নাই। কিটাই উঠি লয়। অঁ, ছাৰেও লৈ যায় আৰু
অ অ। বহুত দূৰ নেকি? আম আমি যত যে থাকো যে তাত। তাৰ পৰা এখন গ্ৰাইম মানুহভূতিখন দূৰ নেকি? মই আজিলৈকে গৈ পোৱা নাই।
চাৰি পাঁচ কিলোমিটাৰ মান আছে।
অহ অহ। মই অহা যোৱাটোত প্ৰব্লেম হ'ব বুলিয়ে ইয়াত কৰিছো আৰু তাত বহুত গৰম মোৰ ৰুমটো যে।
অ।
বহুত বেছি গৰম মানে তাত থাকিবই নোৱাৰো কেতিয়াবা কাৰেণ্টো নাথাকে আৰু পানীতো বহুত দিগদাৰ হয়। হয় ঘৰদালত।
উম উম উম।
সেইকাৰণে।
উম', আমাৰ আকৌ পোন্ধৰ দিনাকৈ যে, সেইকাৰণে ভাবিলোঁ, অ', পোন্ধৰ দিন অকল কৰিব
অ আমাৰো এনেকে কৰিব পোন্ধৰ, আমাৰ কিমান ফিফটিন তাৰিখলৈকে কৰিব আজিৰ পৰা
আজিৰ পৰা
হয়', তোমালোক কিমান আৱাৰছ এদিনত?
উমমমম', দশটাৰ পৰা দশটাৰ পৰা আমি তিনটা চাৰিটা কেতিয়াবা দুটা তেনেকাতে আহি যায় আৰু
অ', আমাৰ আকৌ, আমাৰ দশটাৰ পৰা ৰেগু ৰেগুলাৰ হেৰিলৈকে হব চাৰে চাৰিটা। দেৰিও হব পাৰে কৈছে
উম',। তোমালোকৰ কলেজতে অকন ষ্ট্ৰিকো হূব চাগে। আমাৰটো ছাৰটো বহুত ফ্ৰী আছে। আমি মানে মানে, ককাইদেউ বুলি মতিব দিয়ে হিঃ
আমনি লাগিলে এনেই ইমান ভাষণ শুনিব লগা হৈছে।
অ', কিন্তু ফাৰ্ষ্ট দিনা আমিও ভাবিছিলোঁ দেই আমাক বা আমি- আমি- আমি দশটা বজাত গৈছো হা দশটা বজাৰ পৰা হ'ম দুটা বজালৈকে এটা চকীত বহি দেখিয়ে আছোঁ আৰু, পিছত দুটা বজাত টিফিন টাইম দিলে টিফিন টাইমত খিচৰি খোৱালে? তাৰপিছত তিনটা বজাত আকৌ চাৰে চাৰিটালৈকে মিউজিয়ামত বস্তুবিলাক দেখাই থাকিলে মানে এটা জেগাতে, আমি ভাবিছোঁ ফ্ৰে আৰু আমি এনেকে থাকিলে কিন্তু ছেকেণ্ড দিনা পৰা নালাগিলে আৰু তেনেকে।
উম',।
এতিয়াতো ভাল লাগি আছে আৰু শুনা না, আমাক এতিয়া জানা ট্ৰিপতো লৈ যাব।
ক'ত নিব?
এইটো কিবা উম', কি কয় এইটো
উম',।
এটো যেন, হ'ম, আছাম ক্লিনেষ্ট ভিলেজ। কি আছিলে? বাৰীখাপাৰা। গোৱালপাৰা ডিষ্ট্ৰিক্ট।
অ', - অ',।
ভিলেজ হয় মানে। আমাৰতো টুৰিজম হয় ন। টুৰিজম মানে ঘুৰা ফুৰা হয় আৰু। উম', সেইকাৰণে আমাৰ আছে। অ', এতিয়া এইটোৱে ভাল লাগিছে আৰু, মানে লখিমপুৰ ঘূৰাই নাছিলোঁ, অ', ৰাস্তাই চিনি নাপাওঁ এতিয়া কিন্তু নিজে স্কুটি লৈ গৈছোঁ ন ৰাস্তা এতিয়া অকমান চিনি পাইছোঁ তুমি ৰুমত কাৰ লগত থাকা? ৰুমত কাৰ লগত থাকা নো?
মই অকলে থাকো ৰুমত। এতিয়া ঘৰত আছোঁ।
অ', ৰুমত অক
অকলে, উম', এতিয়া এই ঘৰত ললোঁ মানে হেৰি অ', কি, মাধৱদেৱত ল'লো, এটাই কাৰণ ঘৰৰ পৰা ওচৰ হয় আৰু হেৰি যে যে, স্কুটি আছে এইবিলাকৰ কাৰণে।
কেনেকে যোৱা নো, স্কুটিতে যোৱা?
অ', আজি গৈছোঁ হে
অ', কিমান দূৰ হয় কিমান কিলোমিটাৰ মান পাঁচ ছয়?
চেভেনত হ'ব।
অ', ওচৰতে আছে
বেছি নেকি, কিমান হয়? নহয় ভাইটিয়ে কৈছে কি বুলি কৈছে, মই থ্ৰী কিলোমিটাৰ বুলি কলোঁ যে কিমান হয় ন, সিমান নহয় নেকি? হে', ! নহয় পাই। ভাইটি যে সাত -আঠ কিলোমিটাৰ মান হ'ব মই আকৌ গ'লে গমেই নাপাওঁচোন। নাৰায়ণপুৰলৈকে আমাৰ ঘৰপৰা দুই কিলোমিটাৰ। দুই টো পইণ্ট কিমানহে তাৰপা সেইডোখৰ পৰা ইমান দূৰ নহয় নহয়। হয় অ পাঁচ ছয় কিলোমিটাৰ মান হয় কিন্তু মই গমেই নাপাওঁচোন গলে। দূৰ দূৰ নালাগে অক'নো দূৰ দূৰ নালাগে
উম নিজৰ জেগা খুলিচাগে শুনা আকৌ কিমান টাইম লাগে আধা ঘন্টা মানে আধাঘন্টা লাগে চাগে নহ'লে?
হেই নেলাগে।
উম
বেছি দিন এ নাই নাই সিমানো নালাগে মইতো দ'চ মিনিট মানতে পাই যামগে।
এ নহলে ইমান নাই চাগে দ'চ মিনিটত ৰাস্তাত কিমান থাকিব মানে তিনি -চাৰি কিলোমিটাৰ হ'ব পাৰে।
নৰ্মেল ইস্পীডলে যাওঁ ইমান দূৰ নহয় পাই।
সেই ছয় - সাত কিলোমিটাৰ যাবলৈতো উ কম চে কম আধা ঘন্টা লাগিব।
উম ইমান দূৰ নহয়।
দচ মিনিট হৈ গ'ল। হুম
হল নি এতিয়া কি হ'ব মানে দ'চ মিনিট হলে? তুমি এটো ফাষ্ট ক'ল নেকি?
অ তোমাৰ?
মোও ফাৰ্ষ্ট কল মো নাজানোৱে। মোৰ গ্ৰুপত মেছেজ দিয়াৰ কাৰণেহে মই কৈছোঁ।
ৰবা'ৰবা বাৰু ববিতাক সুধি চাওঁ হা অ
সুধা।
আকৌ বেছি কথা পাতিব নোৱাৰি ন অহু
কি কৰিব লাগে
তোমাকে দিলো মেছেজ
আহ তাইক দিয়া। এইটো সচাঁকে পইচাপায় কিনো
নাজানো ববিতাইতো পাই বুলি কৈছে।
কথা পাতিলেই পইচা পাই নে নাজানো আৰু। এতিয়া কাটিব পাৰি নেকি?
কাটি দিও ছাগে হৈ গ'ল হ'ব থাকা
অহ অহ
আৰু বাকি কথা বেলেগ আকৌ কল কৰি পাতিব লাগিব অহু
অ হয়গে